শুনিছনে?
হেল্ল'
অ শুনিছো দিয়া কোৱা
নেটৰ্ অবিধা প
অ তোমাৰ নেটৱৰ্ক নাই চাগে, অ দিয়া দিয়া কৈ কোৱা।
উম তাতে বৰষুণটো বেয়া আ যে অ শুনিছো কোৱা।
অ তাকে এনেই ফোন কৰিলোমি কেনেকুৱা কি কৈছা তুমি ভাল নে বেয়া?
অ ভালে কৰিলা দিয়া, এনে আছোতো এনেই
অ
ঘৰতে আছ নে বেলেগত আছা
ঘৰৰ ওচৰতে আছো বাৰু এই মানেকি কঠাল পকী সেন চাই আছোঁ ৰোৱা। আমাৰোক কথা কঁঠাল' ওলাইছে যে আমাৰ কঁঠাল গছ বহুত মানে চাইছো কঠাল গছব মানে কঁঠাল বিছে নাই
কি কৰি আছা পঢ়ি আছা নেকি এইখিনি সময়ত?
নাই এনেই। বহিহে আছিলিতো ৰাতিপুৱা আম এটা খালো আৰু সেয়াই
আম ভাল লাগে নেকি খাৰ মাৰ
অ আম ভাল লাগে আমটোৱে মানে চবতছে বেছি ভাল লাগে মানে টেঙা ভিতৰত আমটো ভাল লাগে তাৰ পিছত আৰু তেতেলীটো ভাল লাগে বাকী মই মানে ইমান নাখাও বগৰী চগৰী
অ
তোমাৰ মাতটো অহা নাই ভালকে উম দিয়া এতিয়া আহিছে এতিয়া আহিছে উম
মানে গছ গছনি বহুত ইতে নেটৱৰ্কটো অলপ অসুবিধা কৰে ইতে
অ মানে অকমান খোলা হেৰি আকাশ হব লাগে তেতিয়া পোৱা যায় ভালকে কিন্তু গছ গছনি মাজত থাকিয়ে ভাল লাগে দেই যিমানে যি নহওক
হয় ৰাতিপুৱা সময়ৰ সুবিধা প মাত পুৰা ক' চাগছে বেৰা আ
উম তেনেকুৱা এতিয়া হেৰিটো পাবলৈ কাৰ নে চহৰৰ মানুহবিলাক, উম। চহৰৰ মানুহ বিলাকে শুনিবয়ে নাপায় আমিতো তথাপিও গাঁৱলীয়া মানুহ হিচাপে অকমান পাওৱেই।
হয় তুমি শুনিব পাইছা নে? ওচৰত জুবিন দা গান বাজি আছে? অলপ হলেও? আহ মানে আমাৰ ওচৰত এই এতিয়া এই মানে চুতীয়া মানে শুনিছে তুমি এইটো ৰাইটোৰ কথা? নাযানো কিবা চুতিয়া মেল হেহতৰ তাতে কিবা পোৱম পাৰিব চাগ কৈল ফোনলে তাৰকে বজাই আছে। মানে কি ধৰণৰ নজ জুবিন দাৰ মাতো গানতটো লগাবই আৰু যিহৰ যতে নহওক বা যেনেকুৱা কিবা প্ৰগেমেগ নহওক।
উম
বাকী মই তোমাৰ কথা এটা সুধিবৰ কাৰণে ফোন কৰিছিলো, এই তুমি অন্ধবিশ্বাস বোলা বস্তুটো বাৰু?
অন্ধবিশ্বাস
মানে আমাৰ যোনবিলাক এতিয়া অসম মানে অসমৰ মানে প্ৰচলিত আৰু।
উম-উম এক ক্ষতি, প্ৰথা, বিধৱা মই বিশ্বাস নকৰো দেই এইবিলাক, মানে এইবিলাক বহুত বেয়া মানে হৈ আছে এতিয়াও সমাজত। ইমান মানে শিক্ষিত হোৱাৰ পিছতো এইবিলাক এতিয়াও থাকিব নালাগিছিলে।
সেইটো হয়, মানুহ শিক্ষিত হৈছেহে কিন্তু তাৰ মাজতে দুজন মান আহে
মানে এতিয়াও চৰকাৰে মানে, উম চৰকাৰে মানে যিমানেই যত্ন নকৰক বহুত মানে জেগা এনেকুৱা আছে ন এতিয়াও। যে তাত মানে শিক্ষাৰ পোহৰ ভালকে প পৰাগৈ নাই। ত সেই কাৰণে মানে সিহত বিলাক এতিয়াও-এতিয়াও খ্ষতিদাৰ কথা হৈ আছে কোনোবা গিৰিয়েক ঢুকালে এতিয়া এয়া ঘৈণীয়েকজনীক যে অ জুইত যে জাপ দিব দিয়ে যে একেলগে মৰিব দিয়েছে সেইবিলাক জানো কথা কোৱাচোন? কোনোবা মটা মৰিলে বুলি তাইজানো জ জীয়াই থাকিবলৈ কাৰণে মন নাযায়? তাৰপিছত সৰুতে যে বাল্য বিবাহ কৰাই দিয়ে যে, তুমি শুনিছানে বাল্য বিবাহৰ কথা?
শুনিছো বাল্য বিবাহ কথাটো। এ এইটো যোনটো, সতি প্ৰ সতৰা প্ৰথাদটোতো এজন উ কি বুলে ব্ৰিটিছে টো শেষ কৰিছিল ন আমাৰ লৰ্ড বেণ্ডিং কোন আছিল যে? এখেতেও শেষ কৰে গৈছিল তেজয়া।
বহুত ভাল কাম কৰি থৈ গৈছে
হয় ইংৰাজ এ কিন্তু কিছুমান ভাল কামো কৰি গৈছে
ভাল কাম কৰি থৈ গৈছে মানে বাকী ক্ষেত্ৰত আমাক বা ভাৰতবৰ্ষখন যিমানে লুট হেৰি কৰি গৈছে মানে
কোম মানে কোম্পানীৰ নামত ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামত যোনবিলাক আমাৰ পৰা ললে তথাপিও বহুতখিনি বস্তু কিছু দি গল কিন্তু
অ কিন্তু মানে সেই অন্ধবিশ্বাস বিলাক নাইকিয়া কৰি থৈ গৈছে অকমান
অ তাৰ ভিতৰতহে তুমি কৈছা বাল্য বিবাহ আৰু সতি দাহ প্ৰথাটো নে সেইটো হয় সেইটো মানে বহুত ভালকামে কৰিলে বাও
উম
তাৰ মানে এশৰ মাজতো দুজন তিনিজন ভাল থাকিবই
অ ভাল থাকিব এতিয়া চব বেয়া নহয় ন সেইটোৱে
সেই দুজন সেই দুজনে মানে এইবিলাক কাম কৰি শেষ কৰি থৈ‌ গৈছে।
উম এতিয়া বাল্য বিবাহত চোৱা তুমি কথা এটা কোৱা এজনী ছোৱালীয়ে, - ইমান সৰুতে যে বিয়া এখন কৰাই দিয়ে তাৰপিছত যেতিয়া গিৰীয়াকটো ঘপকে ঢুকাই থাকে সেই এ মানে নোযোৱা আগতেই সিহঁতৰ মানে লৰাটো ঘৰলৈ নোযোৱা আগতে যেতিয়া ঢুকাই থাকে তেতিয়া তাইকচোন বিধৱা বুলিয়ে ঘোষণা কৰি দিয়ে চবে আৰু তাৰপিছত তেতিয়া তাই গোটেই জীৱনতটো সেনেকে বিধৱা সাজতে থাকে আৰু বেলেগলৈ বিয়াও বিয়াও হব নোৱাৰে ইফালে তাই একো গম নাপাওতে এইবিলাক কৰি দিয়ে সেইটো জানো ভাল কথা
এজনী ছোৱালী মনৰ নোসোধাকৈ তুমি সৰুতে বিয়া দি দিলা অ তাই গমেই নাপাল যে লৰা আৰু মই এজন- মোৰ লগত বিয়া হৈ গৈছে মানে মই বিবাহত আৱদ্ধ হৈছো সেইটো মই নাম নাজানো কোনজন লৰা হয়। শেষত গম পাব কি লৰাজনৰ মৃত্যু হল তাৰপছত তুমি এটা বিধৱাে বেখটো? ল।
উম।
সেইখিনি সময় সেই ল।
অ মানিব নোৱাৰা কিছুমান প্ৰথা মানে আমাৰ সমাজত মানে হৈ। হয় ই।
হেতু। আমাৰ অসমৰ ইতিহাসখন বহুত দাগ লগা কিন্তু?
অ সচাকে অসমৰ বুলি নহয় বেছিকে এইবিলাক বস্তুটো ৰাজস্থানৰ ফালে হয়, ন। গোটেই ভাৰতবৰ্ষখনতে মানে অ উম।
ন বিশেষকৈ ৰাজস্থানৰ ফালে বা এই সেইফালে গুজৰাট চুজৰাটৰ ফালে মানে কি শৰীৰৰ প্ৰতিৰ বেছি হৈছিলে?
অ। আও পৰ্দা প্ৰথা।
আৰু এতিয়া চোৱা তুমি এইটো বিশ্বাস নকৰা নাজানো কালাযাদু তুমি বিশ্বাস? পৰা থাকে।
কৰো দেই মিছা কথা কলে কি হব মানে কৰো যিমানে যি নহওক? মানে থাকে হা এইটো একদম সঁচা কথা মানে মই ভগৱানক বিশ্বাস কৰো ন যিহেতু ত' মানে ভগৱান আছে যিহেতু মোৰ মতে এ ভ। ত ভুত আছে মানে বেয়া বস্তু সেইটো তই বেয়া বস্তু যদি হয় তেনেহলে তন্ত্ৰ মন্ত্ৰতটো থাকিবই আৰু তন্ত্ৰ। তন্তৰ মন্ত্ৰৰ মানে কি কালাযাদু আৰু।
আগতে এইবিলাক কাম ভালৰ কাৰণে কৰিছিল আৰু এতিয়া হ'ল চবে বেয়া কাৰণে?
বেয়া কানে কৰে অ।
মানে আগৰ মানুহে বেমাৰ ব্যাধিৰ ৰোগ ৰোধ কৰিবলৈ এইবিলাক কাম কৰিছিলে?
উম।
তেনেকৈ আমি এইয়া জানো বে। জুলি জলাত। মানে এতিয়া আমাৰ গাওঁৰ অঞ্চল চকে লোক মানে সেইবাক মানহে আজিকালি মানে নেদেখো? হয় মানে। মই এনেকুৱা কৰো কিবা কৰো কিন্তু কিছুমানে মানে কি? দেখাক দেখি লগাই দিব যে তোমাৰ উন্নতি হোৱা মই দেখিব পৰা নাই?
নোৱাৰো সেইটয়ে হিংসা যে মান। মানুহ বিলাকৰ সেইকাৰণে এইবিলাক কাম কৰে?
তেতিয়া সেনেকুৱা কিছুমান কাম কৰে? আৰু কিন্তু আমাৰ জোনবিলাক মানুহ? তুমিতো জানাই আমাৰ গোটেই ৱৰ্ল্ডত পপুলাৰটো ন। মানে কি মানে বিখ্যাত আৰু মায়ঙৰ যাদু মায়ঙৰ সেইটো মানে কি? টো সচা কথা কিন্ত মাঙয়ৰ এনেকুৱা মানুহ আছে যোনবিলাক মানুহ কি তোমাৰ মানে ঘ কি কিবা এটা কাম কৰিব তুমি চবৰে চাৰিবা কিন্তু মনিব নিবা এনেকে কিছুমান কাম কৰি দেখুৱাব পাৰে।
অ সেইটোৱে আজিও মানে আছে আগতে বেছি আছিল ধৰ কিন্তু আজি মানে আগতকে কমি গৈছে কাৰণ সেইবিলাক শিক্ষা মানে নতুন প্ৰজন্মক মানে দিব নোৱাৰিলে ইমানকে
নাহে দিলেও এতিয়া চোৱা কিছুমান বেজে যোনবিলাক মানে জানা বুজা আছিল। মানে তেওঁলোকে কিছুমান আমাক শিকা থ নক'ল কিয় হয়ানে যদি আমি জানো সেইবিলাক কথামি বহুত বেয়া কামতো ব্যৱহাৰ কৰিব পাৰো। মানে
অ মানে কলি যুগ ন এতিয়া মানুহে ভাল কাম ভাল ফল পাবলৈতো একো নকৰে চব বেয়া লোকৰ বেয়া হোৱা কাৰণেই চব এইবিলাক কাম কৰে।
সেইটো সেইটো কাৰণে কিছুমান কথা মানে আমাক শিকাই আছ ন অংকলে নহলেও এইবিলাক ইমান বিলাক এ চোৱা তুমি কিমান হাজাৰ সৈন্য যদি এটা এটা ৰাতিত এটা পাহাৰ নাইকীয়া হৈ যাব পাৰে। সেইটো কেনেকুৱা ধৰণৰ বাৰু কালাযাদু হওক যদি সেনেকুৱা এটা যাদু যদি আ যেতিয়া আমাৰ যোনবিলাক এতিয়া নতুন জেনেৰেশ্যন যদি গম পোৱা হয় তেতিয়া সেইটো বস্তু কাৰব প্ৰয়োগ কৰি ল হয়য় সেইকাৰণে কিছুমান মানুহে বহুত ভাল কামৰ বাবে চাগে সবিলাক বস্তু আমি শিকাই থৰো নহ'লেতো আমাক এনেকুৱা এতিয়া যেনেকে আমাক গোটেই আহ পৃথিৱীখনত যেনে মায়ঙৰ যাদু বুলি ক'লে বিশ্বাস কৰে। সেই সন মোৰ ইমান ডাঙৰ এটা তুমি ডাঙৰ কিতাবো পালা হয় ন
আহ
যে লিখনি আকাৰৰ আছে এনেকুৱা এ যে এনেকুৱা মন্ত্ৰ চন্ত্ৰ কিবা কিবি ব্যৱহাৰ কৰেলে তেনেকুৱা অ নবোৱাচ আজি এনে ইমান ডাঙৰ এটা যদি কথা হয় টতেলি তাৰ লিখনিতো একো নাই এইবিলাক তাৰপিছতে কুমোহে আমি যে তাতে আগতে বেজ আছিলে এক বেজ কৰিছিলো আজ নাই ভিডঅটো পাইছো মানে কি সেইবিলাক মানে নেকি তাতকৈ সেইটো মানে কি এতিয়া যোনটো তুমি মোবাইলত দেখিছা যোনবিলাক চচিয়েল মিডিয়া দেখা পোৱা সেইবিলাক টু পাৰ্চট থ্ৰী পাৰ্চ কেতিয়াই নাইকিয়া হৈ ক
উম নাইকিয়া হৈ গ'ল
নায়ংখনতো বহুত এটা চাবলগীয়া য দেই মই পাইছো তিনিটকে যেনেক ওচৰত পবিত্ৰ এখন লাগি আছে তোমাৰ এহিঙীয়া গড় অ বাকে বহুত ভাল আছে মই মানে কালি গৈছিলো গুৱাহাটী সেইফালে যাব পাৰে ন চন্দ্ৰপুৰতে মানে চাং খাই যাব পাৰে। ভে চে ভাগ মানে খালি গৈছিলো মানে এ মানে বৰষুণ বৰষুণ অলপ পৰি আছে মানে একে অভূতপূৰ্বণ দৃশ্য মানে মাজত গড় কেইটামান দেখিলোও ভাল লাগে। মানে বিহু? গড় দেখা পোৱা যাব। তাৰপিছত বনৰীয়া মহ পোৱা যায়। অ তাতে মই আহোতে ক'লো যে আমি মাজৰ ফালে যাওঁ বলা ৰাস্তা চাই যাওঁ মানে ভালকৈবাৰ চাই যাওঁ ওচৰৰ সেইবিলাক। ভয় লাগিছিল মানে ভয় লাগিছিল। তথাপিও চাব মন গৈছিল। ৰাস্তা ওচৰতে যে গড়ঁ বিলাক থাকে। অ খেদি আহিব নেকি ক? কেতিয়াবা
উম ভয় লাগে।
ভাল লাগে লকাৰী গৈ। কালি মানে, ততখনাত গ'লো আও। চাম বুলি।
মানে? হেৰি নাছিলে তোমালোকে প্লেন বনোৱা নাছিলা খবকে গ'লা আৰু ন।
আৰু চাৰে।
অ
এতিয়া তুমিও যাব পাৰিবানহলে কেতিয়াবা ফ্ৰী থাকিলে সেই ফালে।
অ দিয়া যাব পাৰিম দিয়া একেলগে যাম নহয়।
অ অ।
দিয়া হ'ব দিয়া নহলে মই এতিয়া ৰাখি আছো অ অ দিয়া।